হেল্ল' অ, শুনিছানে?
হয়, শুনিছো তুমি?
আহ, শুনিছোঁ বাৰু কি কৰি আছা?
মই আছো এনে।
হয় নেকি? য়ে চাহ - তাহ, আহ, ভালে আছো তুমি?
ময়ো ভালে আছো।
হয় নি চাহ - টাহ খালানে?
নাই -নাই খোৱা।
হয় নেকি কেতিয়া হবা?
অ দেৰীকে!
অলপ দেৰিকে?
অ আজি ভাবিছিলোঁ নিবনুৱা সমস্যাৰ বিষয়ে কথা পাতো।
নিবনুৱা সমস্যাৰ বিষয়ে? অ পাতিব পাৰু বাৰু।
নিবনুৱা সমস্যা যিহেতু নিবনুৱ সমস্যা বৰ্তমান সমাজৰ গুৰুত্বপূৰ্ণ জটিল সমস্যা হৈ পৰিছে নহয় নে?
হয় হয় জতিল সমস্যা হৈ পৰিছে।
উম।
তাৰ বিষয়ে অলপ তুমি কোৱাচোন? আমি তেনেকুৱা সমাধান কেনেকুৱা কৰিব লাগিব নিবনুৱা সমস্যাবোৰ।
যে নিবনুৱা অ সমস্যা কাকবোৰে নিবনুৱা সমস্যা সেই বুজাই যিসকলে আহ যিসকল দক্ষতা আছে বা তেওঁলোকে শিক্ষিত কিন্তু তেওঁলোকে উপযোগী কৰ্মসস্থান নাপায় বা তেওঁলোকে অম কাম পোৱা নাই বা নিৱনোৱা হৈ বহি আছে। অ ক অ যিকোনো ব্যক্তি ব্যক্তিকে কাম নাপালে নিৱনোৱা বুলি কোৱা হয়।
অ তাকে নিবনুৱা সমস্যা বুলি কোৱা হয়। আজিকালি এই নিবনুৱা সমস্যা হোৱাটো ডাঙৰ আহ কাৰণটো কি হয় ক'ব পাৰিবানে?
আহ ইয়াৰ বহুতেই কাৰন আছে। যেনে জনসংখ্যা বৃদ্ধি পোৱা, উদ্যোগ কাৰখানাৰ অভাৱ, দক্ষ্যতাৰ অভাৱ, শিক্ষা ব্যৱস্থা চাকৰিৰ মাজত অসামঞ্জস্য় আদি ইয়াৰ অন্যতম কাৰণ। যেনে, আ আজি কালি জনসংখ্যা বহুতেই বৃদ্ধি পাইছে। তাৰ কলপৰিতে তাৰ বিপৰীতে অ কল কাৰখানাৰ উদ্যোগৰ অভাৱ হৈ আছে। আৰু ওপৰিও কি কি শিক্ষতাৰ অভাৱ, কিছুমানৰ শিক্ষা কথা উম, আৰু কিছুমানৰ উম যিমান কৰ্মসস্থান আছে তাতে বেছি জনসংখ্যা আছে। সেয়েহে বহুতে লোকে নিবনুৱাৰ বহি আছে এতিয়াও।
নিবনুৱা হৈ বহি আছে। আৰু কিছুমানে আহ চৰকাৰী চাকৰি কৰিম বুলিও নিবনুৱা হৈ বহি আছে। সেইকাৰণে আহ নিজৰ কৰিবলৈ বিজনেচ চিজনেচ আৰম্ভ কৰিলেও ইমান সমস্যাটো নহ'লে হয়। বহুত মানুহবোৰ নিৰশাৰ আছে অ চৰকাৰী চাকৰি কৰিম বুলি এনে বহি আছে সিহঁতৰ কাৰণেও সমস্যয়াটো বাঢ়ি গৈ আছে। আৰু তুমি কি ভাবা?
অ ময়ো তুমি যি কৈছাহে ভাবো। ম মই তোমাৰৰ সৈতে একমত।
অ
বাৰু শিক্ষিত নিবনুৱা সমস্যা বুলিলে তুমি কি বুজা
শিক্ষিত নিবনুৱা সমস্যা বুলিলে কি ক'ম আহ জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে শিক্ষিত নিবনুৱা সমস্যটো বাঢ়িছে তুমি কি বুজা
অ মোৰ মতে শিক্ষিত নিবনুৱা বুলিলে যিসকল লোকে অ শিক্ষিত বা তেওঁলোকে ডিগ্ৰী লাভ কৰাৰ পিছতো উপযোগী কৰ্মসংস্থান পোৱা নাই বা চৰকাৰী চাকৰি বাবে বহি আছে অ তেনেকোৱা কেচ অ নিবনুৱা বুলি কোৱা হয়
অ হয় এইটোতো হয় বাৰু তুমি ঠিকেই কলা এনে সমস্যাটো জনসংখ্যা বৃদ্ধি আৰু তোমাৰ তোমাৰ যিহেতু জনসংখ্যা বৃদ্ধি হোৱাৰ কাৰণে এইটো নিৱনুৱা সমস্যাবোৰ বাঢ়ি আছে আৰু তুমি তাৰ বিষয়ে অলপ বহলাই কোৱাচোন
কিহৰ বিষয়ে
জনসংখ্যা আমাৰ যিহেতু বাঢ়ি আছে আমি টো এইটো কি কৰিব লাগিব তেনেহ'লে
অ আমি আমিতোনো কৰিব নোৱাৰো কিন্তু চৰকাৰে অ বিভিন্ন উদ্যোগ কাৰখানা সৃষ্টি কৰিব লাগে উপযুক্ত কৰ্মসংস্থানৰ উম বঢ় বাহাল লাগে তাৰ পিছত আমি অ' আমিও কৰিব পাৰে যেনে আমি নিজৰ ব্যৱসায় স্থা অ অম আ
অ' নিজকে হয় হয় তুমি ঠিকেই ক'ল নিজে এতিয়া নিজৰ এইটো নিবনুৱা সমস্যাৰ পৰা আঁতৰিব লাগিলে নিজৰ ব্য ব্যৱসায় আৰম্ভ কৰিব লাগিব। তেনেকোৱা ধৰণৰ ব্যৱসায়বোৰ আহ আৰম্ভ কৰিলে নিবনুৱা সমস্যাবোৰ কমি যাব। আ যিহেতু আগৰ নিচিনা খেতি পথৰ কৰা খেতি বাাৰি কৰা মানুহো কমি গৈ আছে তাৰ কাৰ ফলতো নিবনুৱা সমস্যাবোৰ বাঢ়ি আছে তুমি কি কোৱা?
বহুতেই বৃদ্ধি পাইছে, যদি চৰকাৰে ইয়াৰ অ' সঠিক মতে উম সহায় কৰে আমাৰ ওপৰত তেতিয়া আমি এই নিবনুৱা আমাৰ দেশে নিবনুৱা সমস্যাৰ পৰা আহ সন্মুখীন হব লগীয়া নহব।
অ'
তুমি বাৰু নিবনুৱা হয় ব্যক্তিগত জীৱন কিবা প্ৰভাৱ পৰে নেকি?
নিবনুৱা সমস্যা ব্যক্তিগত জীৱনত বহু প্ৰভাৱ পৰিব। যেনেকোৱা আহ আজিকালি কাম কাজ নহলে মানুহে কি খাব তাৰ ফলতো আৰু কাম কাজ নাথাকিলে মানুহৰ চলিব দিগদাৰ। যিহেতু চব অ ক কাৰণতে পইচা লাগে, নিবনুৱা সমস্যা থাকিলে আমি পইচা ক'ৰ পৰা পাব ডাঙৰ সমস্যা হৈ পৰিব। তুমি কি ভাবা?
মই তোমাৰ মতেই ঠিকেই একমত, যেনে উ নিবনুৱা সমস্যা বৃদ্ধি পালে সমাজত পৰি প্ৰভাৱ পৰে, যেনে আৰ্থিক সমস্যা বৃদ্ধি পোৱা, আত্মবিশ্বাস কমি যোৱা অ' তেতিয়া আপোনাৰ মানুহটোৰ সন্মান নিদিয়ে বা যিমানটো মূল্য পাব লাগে সিমান নাপায়, কাৰণ তেওঁ নিবনুৱা হৈ বহি আছে আৰু নিবনুৱাৰ সমাজত কোনো বেছি মূল্য নাথাকে মোৰ মতেদি।
হয় হয় হয় হয়, আমাৰ নিবনুৱা সমস্যাতো ৰোধ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব?
অ' কি কৈছা বুজি পোৱা নাই।
যেনেকোৱা আমি নিবনুৱা সমস্যাটো এতিয়া বাঢ়ি গৈ আছে। তাক আমি আহ কমাবলৈ তেনেহলে আমি কেনেকোৱা ধৰণৰ ব্যৱস্থা কৰিব লাগিব, যিহেতু আহ যেনেকোৱা কলা আমি নিজৰ ব্যৱ আহ ব্যৱসায় আৰম্ভ কৰিম আৰু তাৰ বাহিৰে আমি কি কৰিব পাৰো, যিহেতু নিজে কৰিব পাৰা
অ' যেনে আমি উম হস্তশিল্প আৰম্ভ কৰিব পাৰো আৰু আজিকালি ইন্টাৰনেটৰ জৰিয়তে জৰিয়তেও বহুতে নিজৰ ব্যৱসায় আৰম্ভ কৰিছে বা বিভিন্ন কাম কৰি আছে ইউটিউব, ইনষ্টা আদিত উম ভিডিঅ' আপলোড কৰি পিনে বহুত তে জীৱিকা নিৰ্বাহ কৰি আছে, তথাপি চৰকাৰেও বিভিন্ন ধৰণৰ কৰে তেনেকৈ চৰকাৰে বিভিন্ন উদ্যোগ কাৰখানা বঢ়াই দিব লাগে।
হয় হয় হয় তুমি ঠিকেই ক'লা, কল, কাৰখানা উদ্যোগ বোৰ বঢ়াই দিব লাগিব, এতিয়া বৰ্তমানটো অনলাইনৰ দ্বাৰা যেনেকুৱা ইন্টাৰনেটৰ দ্বাৰা বহু মানুহে তাৰে দ্বাৰা জৰিয়তে চলি আছে, বৰ্তমান সেইটো এতিয়া মানুহৰ এইটো এটা কামো হৈ গৈছে ক'ব গ'লে, ইণ্টাৰনেটৰ ভিডিঅ' চিডিঅ' আপলোড কৰা তাৰ বা তাৰে পৰা আহ সিহঁতৰ কামটো চলি আছে মানে ঘ ধেৰ কামাইও আছে চলিও আছে, বৰ্তমান তেনেকুৱা ধৰণৰ বহুত ধৰণৰ আৰু বহুত ওলাইছে ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুক যাৰ পৰা মানুহে তাৰ ইনকাম কৰিব পাৰে, যিহেতু তাৰ তাৰ পৰাও বহুত তেনেকুৱা ধৰণৰ বহুত এপ আছে যিহেতু আমি ইনকাম কৰিব পাৰিম, তাৰ তেনেকুৱা কৰিহে মানুহ চলি আছে, আৰু তেনেকুৱা আৰু কিবা আছে নেকি? তুমি জানামতে তেহঁতে তাৰ পৰা নিবনুৱা সমস্যা অলপ দূৰ কৰিব পৰা।
উম মই জনাতটো বেছি একো নাই, যেনে আমি নতুন ষ্ট্ৰাট আৰম্ভ কৰিব পাৰো যে সৰু সৰু দোকান দিয়া কিবা কৰা এনেকুৱা কৰিব পাৰো মোৰ আৰু ইমান নাজানো।
আগৰ পৰাই নিবনুৱা সমস্যটো চলি আহিছে, আগৰ আগৰ কালৰ পৰাই নিবনুৱা সমস্যাটো চলি আছে, বৰ্তমানো আহ চলি আছে, আগতচে ক'ব গ'লে কমিছে বুলি কব নোৱাৰি আগতচে বাঢ়ি আছে। নিবনুৱা সমস্যটো আৰু কি কৰিবা এ কিছুমান থাকে মানুহবোৰ সিহঁতে নিজৰ বিজনেচটো নকৰে। মানে চাকৰিয়ে বিচাৰি থাকে তাৰ ফলতে নিবনুৱা সমস্যটো আৰু বাঢ়ি যায়। আৰু আহ কিছুমান আছে বিজনেচ কৰে, আৰু আহ বিজনেছ কৰি কিনে মানুহো ত সিহঁতে ইনকাম কৰি মানুহও ৰাখে, তাৰ ফলত সিহঁতে ভাল কাম কৰে আৰু তেনেকুৱা ভাৱে চবে যদি নিজে নিজে এটা এটা বিজনেচ বা নিজৰ নিজৰ এটা কিবা আহ কাম আহ লৈ ললে তেতিয়া তেনেহলে নিবনুৱা সমস্যাটো কমি যাব। ত তেনেকুৱা হলে মানুহৰ অ মানুহৰ তেনেকুৱা নিবনুৱা সমস্যাটোও কমি যাব। যিহেতু মানুহে আহ তোমাৰ কোৱালি মানে পঢ়া শুনাৰ হিচাপে যদি কাম নাপালে তে নে তেনেকুৱা হলে নিবনুৱা সমস্যা বাঢ়িহে যাব।
বাৰু তোমাৰ মতে সমাজৰ প্ৰতি কিবা কু প্ৰভাৱ পৰে নেকি?
কি ক'লা?
বাৰু তোমাৰ মতে নিবনুৱা সমস্যাৰ সমাজৰ ওপৰত কিবা প্ৰভাৱ পৰে নেকি?
আহ সমাজৰ ওপৰতো প্ৰভাৱ পৰিবই, নিবনুৱা সমস্যা থাকিলে সমাজৰ ওপৰতো তালমিল নাথাকিব। নিবনুৱা সমস্যাৰ বাবে, আৰু বহুত ধৰণৰ আহ কথাও ক'ব আৰু মানুহবোৰে। এনেকুৱাই আৰু। তোমাৰ মতে?
অ মোৰ মতে নিবনুৱা সমস্যাই দৰিদ্ৰতা অপৰাধ আদিৰ সৃষ্টি কৰে। বোৰ মানুহ নিবনোৱাৰা তেওঁলোকৰ সমাজক কোনো অ তেওঁলোকৰ সমাজৰ কোনোম সন্মান নিদিয়ে বা অ অধিক মূলয় নিদিয়ে, তেওঁলোকে যিমান পাব লাগে, তেওঁওলোকক চবে ধিকাৰ কৰে। আৰু যাৰ ফলত কি ম উম আত্মবিশ্বাস হেৰুৱাই দিয়ে, বা তেওঁলোকে অপৰাধ কৰিবলৈ বাধ্য হৈ যায়। অ নিবনোৱা পইচা
অ অপৰাধ কৰিবলৈ সতে হয়তো হয় বাধ্যয় হৈ যায়। নিবনুৱা সমস্যাৰ ফলতে হয় সেইবোৰ। আহ তুমি সেইবোৰ আহ ঠিকেই কলা, মানুহৰ আত্মবিশ্বাসটো হেৰুৱা এটা নিবনুৱা সমস্যাৰ ডাঙৰ কাৰনেই হ'ল। আজি কালি মানুহে- অপৰাধ কৰে কি নিবনুৱা সমস্যয়াৰ কাৰণে হয়। আৰু কি কৰিবা এতিয়া সিহতেই আহ তেনেকুৱাই আৰু কৰে, তোমাৰ আৰু কোৱা। তাৰ বিষয়ে।
উ সেই কন যাম হি অ। উম নিবনুৱা তেওঁলোকক আমি আত্মবিশ্বাস বঢ়াব লাগে সাহস দিব লাগে ন কি, অ না তাৰ বদলে উম তেওঁলোকক ধিক্কাৰ দিব লাগে সম্মান কৰিব লাগে বা অ সেই
অ এইটোতো হয় বাৰু নিবনুৱা সমস্যয়াটো আমি আহ নিজে আৰু নিজৰ এটা ব ব্যৱসায় আৰম্ভ কৰিলে নিবনুৱা সমস্যাটো অলপ কমিব যিহেতু আমি আহ চাকৰিৰ কাৰণে ৰিফি থাকিলে বা চৰকাৰী চাকৰি আজিকালি ত বহুত ধৰণৰ চাকৰি ওলাইছে প্ৰাইভেট চাকৰিবোৰ ধেৰ আছে তাতে আমি কিবা হলে কিবা কৰিলে মানে নিবনুৱা সমস্যয়াটো কমে, আমি যিহেতু যিমান কুৱালিফিকেচন চাকৰিটো পোৱা বাধ্য বুলি ভাবো তেনেকুৱাও নহয় বাৰু।
হয় ঠিকেই কৈছা ব আজিলৈ আজি তোমা পাতি ভাল লাগিল আকৌ এবাৰ আন এটা বিষয়ত আজিলৈ ইমানতে বিদায়।
দে দিয়া ঠিক আছে থেংক ইউ।